অ
অ নমস্কাৰ বন্ধু আশা কৰো সকলোৱে আছা আমাৰ এই ছুটি অৱস্থাকৰ দিনকেইটা কেনেকে ধৰণে অতিবাহাৰ হ'ল বাৰু
নমস্কাৰ সতীৰ্থ মোৰ দিনকেইটা ভালেই গৈছে গৃহতে থাকি কিছু আত্ম অধ্যয়ন কৰিলোঁ তোমাৰ জানো কেনে চলিল
শ্ৰেণী মুখ অতি সোনকালে পূৰ্ণ আৰম্ভ হব মহাবিদ্যালয়লৈ যোৱাৰ দিন চমু চাপি আহিছে ন
ময়ো সেই বিষয়ে চিন্তা কৰি আছিলো জাননী ত প্ৰকাশ পোৱা অনুসৰি অহা সপ্তাহৰ পৰাই আমাৰ শিক্ষা বয়সৰ নতুন আহ পাঠ্যক্ৰম আৰম্ভ হব এইবাৰৰ পাঠ্য়ক্ৰম তো পূৰ্বৰ তুলনাত যথেষ্ট জটিল হব বুলি যথেষ্ট আহ ত ছাত্ৰসমূহে আমাক সকীয়াই দিছিল
ঠিকে কৈছা তুমি এ অ কথাটো ঠিকে কৈছা আমি এইবাৰ অব্যাসতি বিকাৰ এই কেতিয়াবাৰ অতি গুৰুত্বপূৰ্ণ ব্যৱহাৰিক তথা তাত্বিক বিষয় অধ্যয়ন লাগিব বিষয় গাঁ গ গাঁথনিই সেই বিশ্লেষণ আৰু বহু কাৰিকৈ ব্যয়াকৰণৰ জীৱৰ জটিল সাংঘতিক আহ সমস্যা আছে সেইবোৰৰ বাবে আমি প্ৰথম দিনাৰ পৰাই সজাগ হ'ব লাগিব
একেবাৰে সঁচা কথা যোৱা সান্মাসিকত আমি যি সামান্য গা ফিলতি কৰিছিলো তাৰ বাবে পৰীক্ষাটোৰ সময়ত তীব্ৰ মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হৈছিল ইয়াৰ বাবে মই সাহিত্য আৰু নিয়মীয়াটোক আগ্ৰগতিৰ দিব খুজিছো প্ৰতিটো দিনৰ শিক্ষদান সেই দিনাই প পুনৰীক্ষণ কা কৰাটো আমাৰ কৰ্তব্য হ'ব
মই তোমাৰ এই সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। আমি দুয়ো মিলি মহাবিদ্যালয়ৰ পুথি, বৰাম লত অধিক ফল পাব বাবে ব্যৱহাৰ কৰিব লাগিব। তাৰোপৰি আমাৰ অধ্যাপকসকলৰ সেইকেটাই থাকে যোগাযোগ অধিক ধৃত কৰিব লাগিব। যাতে যি যিকোনো খ, খোজা থকা বিষয়ে আমি একেলগে লগালগ সমাধান কৰিব পাৰোঁ।
উ সঁচাকৈ পুথিভঁৰালৰ বতাহজাক, আৰু শান্ত পৰিৱেশে মন একাগ্ৰতাৰ সহায় কৰে, এইবাৰ আমাৰ বয়বাহিক আহ পৰীক্ষা গণৰ আহ কাম বোৰো অধিক মনোযোগেৰে কৰিব লাগিব। কাৰণ কাৰিকৰী শিকাই কেৱল কিতাপক আহ পৃথ পৃথস্থ আবদ্ধ নহয় ইয়াৰ প্ৰয়োজক খিনিও নিশ্চয় হ'ব লাগে।
তোমাৰ এই প্ৰতিপক্ সিদ্ধান্তৰে মোক অনুপ্ৰট কৰি পিছে অকশত গৃহ থাকিলে এই নিৰ্দিষ্ট আৰামদায়ক পৰিৱেশৰ সৃষ্টি হয়। যাৰ বাবে সত সৰ্পশ্ৰম কৰাৰ মানসিকতা অলপ শিথিল হৈ পৰে। গতিকে মহাবিদ্যালয়ৰ এই প্ৰতিগিতামূলক পৰিৱেশলৈ ঘূৰি যোৱাটো এতিয়া অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
মই সন্মত হৈছো তোমাৰ কথাতে, তুমি কেতিয়া যাত্ৰা আৰম্ভ কৰিবা। বুলি ভাবিছা, আমি দুয়ো একেলগে মহাবিদ্যালয়ৰ অৱাসনলৈ য যোৱাৰ ব্যৱস্থা কৰিলে কেনে হয়? তাত গৈ আমাৰ কোঠাটো পুনৰ পৰিষ্কাৰ কৰিব লাগিব। আৰু নতুন উদ্যমৰে কিতাপ পত্ৰসমূহ সজাই ল'ব লাগিব।
বৰ উত্তম প্ৰস্তাৱ দিছে দেই, মই অহা মঙগলবাৰে পুৱা ভাগতে যাত্ৰা পৰিকল্পনা কৰিছো! আমি একেলগে গ'লে যাত্ৰা আৰম আ আমোদজনক হ'ব। আৰু ভবিষ্যতৰ ক্ৰম প্ৰথাৰ বিষয়ে বাটতে ভঙা দিব, আলোচনা কৰিব পাৰিম। আমাৰ আন শৰ্ত শৰ্তীসকলৰ সেইটো মই যোগাযোগ কৰিছো, তেওঁলোকে প্ৰস্তুতি চলাইছে।
উম' বৰ্তমানৰ এই সমস্যাই আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ ইয়াত আহ কৰা অলপ ভুলো আমাৰ সমগ্ৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে, গতিকে এই নতুন ষান্মাসিকৰ আমি এক যো সুযোগ হিচাপে ল লাগিব, মঙ্গলবাৰে আমাৰ শাখাত নিশ্চিত হ'ল, তুমি নিজৰ যত্ন ল'বা।
হয় বাৰু মই যত্নটো ল'ম, বাকী তোমাৰ ঘৰত ভালে আছে?
অ অ মোৰ ঘৰত এতিয়া মোৰ হেৰি পৰিব পৰিবাৰৰ সদস্য বোৰ ঠিকেই আছে বাৰু ভালে আছে চব
আচ্ছা, তো তোমালোকৰ ঘৰ ঘৰত পৰিয়াল কেই কেইজনী আছিলে?
মোৰ ঘৰত পৰিয়ালৰ মানুহ মই আছো, তাৰপিছত মোৰ মা আছে, মোৰ দেউতা আছে, আৰু মোৰ ভাইটি এজন আছে
আচ্ছা ভাইটি কোনটো শ্ৰেণীত পালেগে?
মোৰ ভাইটি এইবাৰ অষ্টম শ্ৰেণীত পাইছে।
অ ডাঙৰ হ'ল।
অ', ডাঙৰ হ'লেই তোমাৰ ঘৰত কোন কোন আছে বাৰু?
মই দেউতা, মা আৰু দাদা।
দাদা আছে ন? দাদাইটো চাকৰি কৰি আছে চাগে ন এতিয়া?
চাকৰি কৰিছে পাঁচ বছৰ হ'ল বাৰু।
অ'। অ, তুমি দাদাক সোধা নে মানে এই চাকৰি তাকৰি পাব কাৰণে কেনেকে মানে প্ৰস্তুতি চলাব লাগে? উ।
প্ৰস্তুতি যেনে চলাব লাগে মানে পৰিশ্ৰমটো আমি বহুত কি বুলি কওঁ মানে অলংকাৰ চলাই থব লাগে। এতিয়া যিমান সোনকালে আমি কাম খিনি আৰম্ভ কৰি সিমানে আমাৰ কাৰণে ভাল। পঢ়া-শুনাতো তুমি গম পাইছাই আজিকালি কিমান আগবাঢ়ি গৈছে।
হয়, হয়, হয় তোমাৰ হেৰি কি আছিলে দাদাও মানে হেৰিয়ে কৰিছিল? ছিল ন, কি আছিলে বি টেক এ কৰিছিলে?
বি টেক এ কৰিছে।
হয়, অ, চিভিল মানে আমাৰ আমাৰ নিচিনাই মানে তোমাৰ দাদাও। একে হয় মানে অ তেও মানে তে কি কি মানে পৰিশ্ৰমেদি মানে পৰিশ্ৰমৰ মাজত মানে তেওঁ কেনেকে মানে চাকৰিটো পালে সেইখিনি মানে অকমান গম পালে মোৰো ভাল লাগিল হয় মানে।
প্ৰথমতেটো, তোমাৰ যোনটো ইংৰাজীত কয় ডিপ্ল'মা। ডিপ্ল'মাটো কৰিলে তেখেতে দশম শ্ৰেণীৰ মানে যেতিয়া হৈ গ'ল। তাৰে পাছতে তেখেতে ডাইৰেক্ট ডিপ্ল'মাটো কৰি উঠাৰ পাছত বি টেকত সোমালে আমাৰ নিচিনা বি টেক কৰি থকাৰ মাজতে তেখেতে চাকৰি পালে। সেইটো কাৰণে সিহঁতে কি কি বুলি কয় তেৱে তোমাৰ পৰীক্ষা দিছিলে। পৰীক্ষাটো সফলে যুগল তোমাৰ কি অংকৰ কি কি বুলি কওঁ এতিয়া তোমাৰ নম্বৰ আহিলে। সেই নম্বৰ অহাৰ কাৰণে এতিয়া তেখেতে পায়ে গ'ল।
অ', মানে তোমাৰ দাদা ক'বলৈ গ'লে বহুত চোকাই আছিল মানে ন? মানে যিহেতু মানে একবাৰতে পৰক্ষাটো মানে সফলতা লাভ কৰিলে।
ক'ব পাৰা মোতকৈতো এতিয়া চোকাই আছে মইত এাৰ পৰা বহিবলগীয়া।
কষ্টও হয় মানে। এতিয়া ৰাতিপুৱাৰ পৰাই সদায় মানে শ্ৰেণীকোঠাত যাব লাগে। তাৰপিছত মানে কি কম আৰু মই ৰাতিপুৱা মানে আমাৰ ক'ব গ'লে চাৰে আঠানৰ পৰাই ক্লাছ হয়। চাৰে আঠ তাৰ পৰা আপালোকে ধেমালি নহয় কিন্তু কথাটো ক্লাছ হেৰি তোমাৰ শ্ৰেণীৰ কোঠাত বহি থকাটো।
উম, উম।
একদম মানে বহুত মানে শৰীৰটোকো মানে বহুত ভাগৰুৱাই পেলায়।
ইমান গৰমত?
অ' ইমান গৰমত। তাকো আমাৰ শ্ৰেণীকোঠাটোত এ চিও নাই। ফেন কেইখনো তোমাৰ কেই কেইখনমান ফেন কাম কৰে। বাকী কেইখনমান নকৰে।
তাকেই তাকে আৰু গোটেই কেইখনে কি বুলি কয় সকলোৱে ক্লাছ কৰিবতো নাহে।
সেইয়াই সেয়াই। মানে এতিয়া ক'ব গ'লে যোনখিনি মানে অকমান ভালকে পঢ়িম বুলি ভাবিছে যোনবোৰে সিহঁতে আৰু ক্লাছ হেৰি শ্ৰেণী কোঠাটোত মানে থাকিবই লাগিব আৰু নহ'লে আৰু উপায়েই নাই নহ'লে তোমাৰ এইফালে নহয়। হ'লে যদি মানে যিহেতু ইংৰাজীত যেনেকে কৈ মানে এটেটো মানে সেইটো মানে নহ'লে মানে আকৌ আমাক পৰীক্ষাই দিব নিদিয়ে।
পৰীক্ষা দিব নিদিব।
বাকী তোমাৰ হেৰি এইকেইদিন পঢ়া-শুনা কৰিছিলে নে নাই?
পঢ়া শুনাতো সেনেকে বহুত খিনি হোৱা নাই। অলপ চলপে কৰি আছিলো এতিয়া চাও আকৌ আমি যিহেতু আৰম্ভণি কৰিম নতুন চেমিষ্ট- এতাৰ সেনেকে এটা অলপমান সুযোগ হ'ব বুলি পাব পাৰে।
হয়। হয় মানে এই নতুন ষান্মাসিকৰ পৰা আমি মানে অকণমান বেছি গুৰুত্ব দিব লাগিব আৰু পঢ়া আনাত
তাকে এতিয়া তোমাকো মই লগ ধৰিম ৰবা।
হয় হয় হয় হয়। এই আমি নিশ্চয় পুথিভঁৰালত যামেই। এতিয়া কাৰণ এতিয়া সময় আহি গৈছে। আমাৰ এতিয়া যদি আৰু এই ফালটো আমিবোৰ কৰি থাকোঁ। তেতিয়াহ'লে আৰু পিছলৈকে আমাৰ যোনটো কেৰিয়াৰ বুলি কয় তাতে মানে আমাৰ প্ৰভাৱ পৰিব মানে গম পাইছা নে?
বেয়া প্ৰভাৱটোয়ে পৰিব। এতিয়া এলাহ পেচা কৰিবলৈ আমাৰ বয়সটোও নাহে।
নাই নাই। আমি বহুত মানে ফাল্্তু আমি কৰিলো এই অ' হেৰি মানে দশম শ্ৰেণীৰ পৰা ক'ব গ'লে ভালকৈ কিতাপখন আৰু মেলাই নাই আমি গম পাইছানে
সেইটোকৈ
গোটেই যি লাষ্ট মানে যোৱাবাৰ যোৱা সময়ত দশম শ্ৰেণীত যি তেতিয়া আছিলোঁ তেতিয়াই মানে আমি ভালকৈ পঢ়া আৰু
হয় দেই।
তাৰপিছত আৰু ভালকৈ
নাই এনেকুৱা নহয় যে অকল তুমি এনেকুৱা হয় চবৰে টো একে অৱস্থাই এটা বয়সৰ পাছত সেই মনোযোগটো নোহোৱা হৈ যায়।
হয় হয় মনোযোগটো একদম নোহোৱা হৈ যায়। আৰু মানে বাহিৰা ঠাণ্ডাবোৰো আহি যায় ন। ক'ব গ'লে তোমাৰ এতিয়া যো ভালে থাকে। সিহঁতৰ বাৰু ঠিক আছে। খালি যোনে মানে বাহিৰত ঠাণ্ডাবোৰ বেয়া ঠাণ্ডাবোৰ ল লোৱা আৰম্ভ কৰে। সিহঁতৰ মানে তোমাৰ শৰীৰটোও নষ্ট হয় লগতে মানে তোমাৰ পঢ়া শুনাতো মানে বহুত প্ৰভাৱ পৰিছ-
তাকেই প্ৰ পৰিৱেশতটো বহুত মানে এ জটিল হয়।
জটিল হে হে পৰিৱেশটো তেতিয়া আমি এইবাৰৰ পৰা আমি ভাল কৰিবলৈ আমি যথেষ্ট চেষ্টা কৰিব লাগিব আৰু। কাৰণ এনেকুৱা নহয় যে আমাৰ হেৰি কি আছিলে পঢ়া শুনাখিনি বহুত বেছিও টান হয়। ক'ব গ'লে আমাৰ কলেজত যোনখিনি পঢ়ায় পৰীক্ষাতো আমাৰ সেইখি- খিনিয়ে প্ৰশ্ন সোধে মানে ক'ব গ'লে আমাৰ মানে বাকীবোৰ কলেজ বাকীবোৰ কলেজবোৰৰ নিচিনা মানে তোমাৰ যেনেকে বাহিৰাক প্ৰশ্ন ইমান নোশুধে।
হয় হয়।
যোনখিনি পঢ়াই শেষ খিনিৰ ভিতৰতে শুধে তথাপিও যদি আমি যদি ভালকে যদি সেই ফলাফলটো আনিব নোৱাৰো। তে মানে আমাৰ লাজৰ কথাই হয় মানে। এইটো বহুত অলপ বুলি নহয় মানে বহুতেই লাজৰ কথা আৰু ক'ব গ'লে।
অ অতি জটিল নুশুধে ধৰ তোমাৰ পৰীক্ষাত এতিয়া তাতেও যদি আমি পঢ়া নাই এইটো অলপ গুৰুত্বপূৰ্ণ দিব লগা কথা আছে।
শুনিবলগীয়া কথা আছে। বাকী তুমি এতিয়া ভাত চাত খালে নে নাই?
ভাত বনাম ৰ'বা এটো মই অকলে বনাব লাগিব আজি।
আজি কি মা দেউতা নাই নেকি ঘৰত?
মা দেউতা তোমাৰ ঘৰলৈ গৈছে এতিয়া মই ঘৰখন অকলে চাই আছোঁ।
অ মানে তোমাৰ মা দেউতা নিজৰ মানে ঘৰত গৈছে আৰু। হয় দাদা আছে নে নাই?
দাদাও নাই ৰবা দাদা তেখেতৰ লগতে গৈছে।
অ তে মানে আজি ঘৰত অকলেই আৰু তুমি।
অকলে অকলে
হয় হয়। ঠিকেই আছিল দে তো এই ভাত চাত বনোৱাতে মোৰো মানে মই এতিয়া খাম মানে মায়ে মাতিছেই আৰু ভাতটো খাব। এতিয়া মানে ভাতটো খাই কিনে আৰু অকণমান জিৰাই কিনে আৰু অকণমান পঢ়িব বহিম আৰু। নিজৰ মেজখনত চকী মেজখনত উঠি কিনে। সেইয়াই দিয়া।
ঠিক ঠিক আছে দিয়া শুভৰাত্ৰি
দিয়া দিয়া দিয়া শুভৰাত্ৰি।